অথনি।
হয় ঠিক আছে কোৱা।
তুমি কৰি শে
হয়, হয়, মই ট্ৰেভেলিং কৰি বহুত ভাল পাওঁ। হয়, হয় ট্ৰেভেলিং কৰি বউত ভাল পাওঁ মানে ট্ৰেভেলিং কৰিলে বউত ন নতুন ঠাইত চাব পাৰি আৰু নতুন মানুহ, সৈতে চিনাকি হ'ব পাৰি আৰু বিভিন্ন সাংস্কৃতিক বিষয়ে জানিব পা পাৰি, আৰু সেই মনক। আনন্দ, দিয়ে আৰু জ্ঞান বৃদ্ধি কৰে।
আচ্ছা আচ্ছা ঠিকে আছে বাৰু আৰু কিবা এনে আছে ন এনে।
আৰু আৰু তুমি ভাল। কোনে।
অ' হয় হয় হয় মই ট্ৰেভেলিং ভাল পাওঁ বাৰু বহুত ভাল লাগে। অ' কাৰণ তোমাৰ ট্ৰেভেলিং কৰিলে ফাৰ্ষ্ট। তোমাৰ মনটো অলপ তোমাৰ ডিফ্ৰেচ হৈ যায় অ। তাৰপিছত তোমাৰ নতুন। ঠাইবোৰ চাব পাৰি ডাইৰেক্। কেনেকুৱা তাৰে কালচাৰ কেনেকুৱা তাৰে আহ খান প্ৰাণ প্ৰণালী কেনেকুৱা। তাৰপিছত আহ তোমাৰ ডাইৰেক্ট। বোৰ তাৰে মানে তাৰে মানে তোমাৰ সংস্কৃতিৰ বিষয়ে জানিব পাৰে কালচাৰ বুলি যিটো কয় আহ সেইটো বিষয়ে জানিব পাৰি। তাৰ পিছত তাৰে যিবোৰ সৌন্দৰ্য থাকে সকলো ঠাইৰে তোমাৰ নিজা এটা সৌন্দৰ্য আছে অ চাব পাৰি। অ' তাৰপিছত তোমাৰ এটা আমোদজনক আৰু অ ট্ৰেভেলিংটো এটা আমোদ। ক বুলি ক'ব পাৰি যে মনতটো ভাল লাগি যায় আমোদজনক বুলিব পাৰি যে মনটো ভাল লাগি যায় আৰু বন্ধু বান্ধৱীৰ লগত ট্ৰেভেলিং কৰি আৰু ভাল লাগিব বাৰু বাকী তুমি তোমাৰ এটা সুধিব লগা আছিল ৰবা যে তুমি মোক এনে অ'। কোনটো মানে কোনটোত। খাই তুমি মানে ট্ৰেভেল কৰিব বিচাৰে এই টো টো। কিছুমানে কয় নহয়।
হয় হয় মোৰ ড্ৰীমটো মানে অ মই মানে ভবিষ্যত। কেতিয়াবা মানে দাৰ্জিলিং আৰু নেপাল ভ্ৰমণ কৰিবলৈ বিচাৰোঁ।
হয়।
মানে এই ঠাইবোৰ এই ঠাই এই ঠাইবোৰৰ। প্ৰাকৃতিক সৌন্দৰ্য পাহাৰ পৰ্বত। আৰু মনমোহা পৰিৱেশ মোক বহুত আকৰ্ষণ কৰে সেইকাৰণে।
এতিয়া মোৰো।
হয় আৰু তোমাৰ কোনটো জেগাত। ট্ৰভেলিং কৰি ভাল।
আহ ঠিক কৈছে মোৰো তোমাক। আহ ড্ৰীম ড্ৰীম প্লে বুলি কলে সেনেকুৱা নাই বাট এটা হবি টাই থাকে ন কিছুমানৰেলং হ বুলি অ' এইটো মোৰ ত্ৰেভেলিংটো কৰি ভাল লাগে নোৱাৰ অ' পাহাৰীয়া এলেকা তুমি যিটো গ'লা এতিয়া দাৰ্জিলিং হওক। পাল হওক অ' ব। উ‌‌ওৰাখণ্ড হক বা। হিমাচ বা কশ্মীৰ হক কিন্তু কিলোবিল ভাল লাগে পানী এলেকেৰ, অলপাৰ প পাছত, থাকে বা ঠাণ্ডা থাকে অ' হয় ন উ মিপুৰী এলেিকা ভাল লাগে আৰু তাতে ট্ৰেকিং বস্তু থাকে বিভিন্ন তোমাৰ বস্তু থাকে ট্ৰেকিং তাৰ পিছত পেৰাগ্লাইডিং এইবিলাক কৰিব পাৰে কৰিব ঠাই থাকে সেইকাৰণে ভাল লাগে ট্ৰেভেলিং
হয়!
হয়
হয় আৰু কিবা সুধিব লগা, চিলিকুলা,
অ মানে সেই তুমি এটা কথা কোৱাচোন তুমি ট্ৰেভেল কৰি কাৰ লগত ভাল পোৱা মানে ফ্ৰেণ্ডৰ লগত ভাল পোৱা নে ফেমিলিৰ লগত ভাল পোৱা নে চল ভেলিং বুলি এটা আছে নহয় সেইটো কোনটো ভাল পোৱা তুমি
মইত এতিয়া ফেমিলিৰ লগতে ট্ৰেভেলিং কৰি ভাল পা বেছিকে ফেমিলিৰ লগত অলপেছিক টাইম স্পেড কৰিলে ভালো লাগে ন সেইকাৰণে আৰু ফ্ৰেণ্ডৰ লগতো ভাল ভাল লাগে, আৰু এইটোতো ফিউচাৰ, প্লেন হয় ফ্ৰেণ্ডৰ লগত ফিউচাৰত কেতিয়াবা মানে দূৰ জেগাত, গ'লে তেতিয়া, যাম আৰু আৰু তোমাক কাৰ লগত ভাল লাগে।
উোৰ হয় অ মোৰ তোমাৰ মানে মোৰ চবৰ লগতে ভাল লাগে আহ ফুৰিব পালে হ'ল বাৰু সটো এনেকুৱা নিৰ্দিষ্ট একো নাই আহ অকলে গলেও অকলে যাও কেতিয়াবা, কেতিয়াবা ফেমিলিৰ লগতে যাওঁ কেতিয়াবা ফ্ৰেডৰ লগতে যাওঁ সেনেকুৱা নাই নিৰ্দিয় ধৰা বন্ধা যে কাৰোবাৰত, ত যাব লাগিব। ফুৰিবালে হ'ল আৰু যদি মই কওঁ তোমাৰ কাৰ লগত একদম তমাৰ ভাল লাগে সেইটো তুমি কব গলে ফ্ৰে লগত অলপ দ, এইবিলাকত ভাল নহয়। অ' এতিয়া তোমাৰ আমনিও নালাগে আৰু তুমি আমি গম নো পোৱা যে, বহুত দূৰলৈকে গলা যাত্ৰা কৰিলা এইবোৰত অ' আৰ অলপ ফ্ৰেণ্ড বিলাকৰ লগত গলে ভাল হয় বুলি মই ভাবো তুমি কোৱা তুমি কেনেকুৱা মানে ভাল লাগে দূৰৰ যাত্ৰা ভাল লাগে নে তোমাৰ শৰ্ট জাৰ্ণিবোৰ ভাল লাগে।
উ মোৰ বেছিকৈ দূৰৰত যাত্ৰাই ভাল লাগে। মানে ট্ৰেইনত ট্ৰেভেল কৰিব লাগে। ফ্ৰেণ্ড থাকিলে ফ্ৰেণ্ড বোৰ থাকিলে আৰু কথা পাতি কিনে যাব পাৰি। ভালো লাগে আৰু
আৰু তুমি এনে কেতিয়াবা আহ কোৱা কোৱা।
অহ কোৱা কোৱা তুমি কোৱা।
তুমি কেতিয়াবা এনে ৰেল গাৰিত ট্ৰেভেলিং কৰি পাইছা। তানে,
অ' ভাল লাগে ন তাৰ, অ গমো নাপায়। ট্ৰেভেলিং কৰি থাকিলে তোমাৰ যেনেকে বাছ চাছত ট্ৰেভেল কৰিলে এটা তোমাৰ ভাগৰ লাগে যহেত সেই ট্ৰেইন নাপায় কাৰণ, তুমি অ শুব পাৰা বহিব পাৰা, তাৰ পিছত তোমাৰ বাথৰুম চথম থাকে ম ভাবন যাতা ভাল হয় আৰু ন যাত্ৰা কৰি পাইছো বাৰু তোমাৰ কোৱা তুমি কৰি পাইছা নে নাই,
ময়ো মানে অ যেতিয়া, কেম্পত গৈছিলো মই এন চি চিৰ তেতিয়া গৈছিলো আৰু মোকো ভাল লাগে আৰু বাহিৰৰ দৃশ্য চাই চাই যাই কিনে বহুত ভাল লাগে মনটো।
হয় হয় তুমি কি মানে ভাল পোৱা ট্ৰেইনত এটা মানে তোমাৰ বৈশিষ্ট্য় কি ভাল পোৱা ট্ৰেইন নিতে প
ট্ৰেইনৰ আৰু ভালে লাগে বাহিৰৰ দৃশ্য় চাই চাই যাব পাৰি আৰু নিজৰ, ফ্ৰেণ্ড ফেমিলিৰ মাজত বহি কিনা আৰু কথা পাতিব ভাল লাগে। অ' আৰু অচিনাকি মানুহৰ লগতো কথা পাতিব পাৰি।
অ' হয় হয় হয় ঠিকে কৈছো একদম ঠিক কৈছা তুমি চবৰে লগত কথা পাতিব পাৰি অ' আৰু তুমি সেই বাছ ভাল। ভাল পোৱা নে তোমাৰ ট্ৰেইন বেছি পেছাত পোৱা তোমাৰ ট্ৰেভেলিং কাৰণে তুমি পলেন ভাল
পাছত এৰপ্লেনত টো কেতিয়াও উঠি পোৱা নাই।
হয় বাৰু এনেই আৰু তোমাৰ ইচ্ছা আছে নে নাই তোমাৰ ইচছ ইচ্ছা আছে নাই?
তটো আছে। অ ইচছা আ
আছা মানে তুমি যদি তোমাক প্ৰেছৰ কৰিবিয় একম এই তিনিটা ভিতৰত খাছ আৰু খাছ তেতিয়া তুমি কি কবা এ্লেনা, প্লেন কোবোৱানে তুমি প্লেন কৰা বাছ
ট্ৰেইনে ভাল লাগে, বাছতো ৰেগুলাৰ যায় থাকো ন, ইমান, অ'।
অহ হ আতচা তুমি এনে কোনটো বাছ ভাল পোৱা এচি বাছতটো ভাল পোৱা নে নন এচি বাছটো ভাল পোৱা?
মই নন এ চি বাছ ভাল পাওঁ। এচি বাছত মানে উশাহ চোশাহ‌ বন্ধ হৈ যায়। এচি বাছত উশাহ‌ চুশাহ বন্ধ হৈ যায় আৰু নন এচি এচি বাছতো অলপ বতাহ চতাহো লাগে ন সেইকাৰণে অলপ ভাল লাগে আৰু গৰমৰ দিনতো এচি বাছেই ভাল হয়।
অ হয় ঠিকে কৈছা তুমি একদম ঠিকে কৈছা মোৰো হয় এনেকুৱা কেতিয়াবা-কেতিয়াবা । অলপো লাগে। অ', বাকী এনে তুমি এই গৰমৰ দিনত কি কি গৰমৰ দিনত তুমি কোনটো মানে প্ৰিফাৰ এচি বাছটো নে নন এচি বাছটো?
মইতো গৰমৰ দিনত এচি বাছে প্ৰিফাৰ কৰোঁ।
অ', আতচা ঠিক আছে বাৰু আৰু তুমি এনে আ আমাৰ যিবিলাক কেববোৰ থাকে তোমাৰ সেইবোৰত সেইবোৰ বোৰ ইউজ কৰা নে?
অ', কৰো।
আতচা, ঠিক আছ, আৰু তুমি আ ট্ৰেভেলিং কৰি ভাল পোৱা বুলি যে ক'লা তুমি এনেই কোনবোৰ ভাল পোৱা? মাউণ্টেইনচ, বি-বিতচেচ তাৰপিচত নে কি ভাল পোৱা? নৰ্মেল যিবিলাক প্লেইন এৰিয়া আছে সেইবোৰ আৰু
মইটো বেছিকে মাউণ্টেইনচ এৰিয়া বেছি ভাল পাওঁ মানে মাউণ্টেইনচ দৃশ্যটো চাই কিনে বহুত ভাল লাগে, গ্ৰীনাৰী বহুত ভাল লাগে মোৰ সেইকাৰণে। আৰু তুমি কোৱা তোমাৰ কি ভাল লাগে?
অ', মোৰ মোৰো মাউণ্টেইন ভাল লাগে মই বাৰু, গৈ পাইছোঁ সেনেকুৱাকে মাউণ্টেইন একদম বৰফ সৰফ থকা মাউণ্টেইন, মই ক'ব পাৰিম মোৰ এক্সেপিৰিয়েঞ্চৰ দ্বাৰা। আ যে মাউণ্টেইনত মানে পাহাৰবোৰ বা পৰ্বতবোৰ অ', ফুৰি লাগে চাই পিনে ভাল লাগে আৰু বৰফ সৰফ থাকিলে আৰু ভাল লাগে তেতিয়া চাই পিনে। অ', সেইকাৰণে মই পাহাৰ পৰ্বতবোৰে ভাল পাম আৰু বাকী মই গৈ পোৱা নাই বাৰু বিটাত ত মই সেইটো ইমান কব নোৱাৰিম কিন্তু মোৰ এতিয়ালৈকে ফ্ৰেব্ৰেটো নাই এইটোৱেই পাহাৰ পৰ্বত মাউন্টেইনচ এইবিলাক,
হয় মোৰো হেনেকোৱাই ফ্ৰেব্ৰেট হয় মানে মই ট্ৰেকিং কৰিও পাইছোঁ মাউন্টেইনত বহুত ভাল লাগে।
হয় হয় মইও পাইছোঁ ভাল লাগে হয় হয় ট্ৰেকিং কৰি ভাল লাগে। থিক কৈছা তুমি। অ' আৰু তুমি এটা কোৱাচোন। তুমি যেতিয়া ট্ৰেভেল কৰা। ট্ৰেভেল কৰা নিজৰ লগত লৈ যোৱা কোনটো যিটো বহুত ইম্পটেন হয় তোমাৰ কাৰনে লৈ যোৱাই
নিজৰ বস্তু এনেকুৱাটো নিজৰ মোবাইলটো হাততে থাকে মবাইল হেডফোন টো এইটো প্ৰয়োজন থাকে। আৰু পানী, খোৱা বস্তু টো সেইবোৰ লৈ যাওঁ কপোৰ চাপোৰ লৈ যাওঁ, বেচি মানে আৰু বেচি দিনৰ মানে দুই তিন দিনৰ এইটো মানে ট্ৰেইনত থাকিলে আৰু কি পিছত মানে বহু বহুত বস্তু লাগে ন নিজৰ লাগতিয়াল বস্তু, সেইকাৰণে আৰু লৈ যাওঁ আৰু তুমি কোৱা তুমি কি লৈ কিয়?
অ মই তোমাৰ ক'বলৈ গ'লে প্ৰথমে টো তোমাৰ লৈ যাওঁ এটা তোমাৰ অ কি বুলি কয়, এইটো তোমাৰ মোবাইল টো লওঁ চাৰ্জাৰ টো এ ছবতচাই ইম্পৰ্টেণ্ট হয়। তাৰপিছত পাৱাৰ বেংক টো লওঁ, সেইটো আৰু পৰ্টেন্ত হয় কেতিয়াবা তাৰ চাৰ্জ গ'লে থাকে ন পাহাৰ বিলাক চাৰ্জ দিব দিওঁ
উম।
আৰু তোমাৰ গান শুনিব কাৰণে বা ৰিলেক্স কৰিব কাৰণে হেডফোন টো থাকি আৰু তোমাৰ বাকী তোমাৰ যিবিলাক তোমাৰ ডকুমেণ্টছ আধাৰ কাৰ্ড হওঁক বা যি লাগে এইবিলাক আৰু উম সেইবোৰ লওঁ।
হয়।
হয় আৰু এটা তোমাৰ মানে লাষ্ট কুৱেশ্চন আছিল যা আমি অ' তুমি এনে, এনে তুমি ভাবি মানে যে ট্ৰেভেলিঙে মানুহক ৰিলেক্স ফীল কৰায়, মানুহবোৰক! তেওঁলোকে ৰিলেক্স ফীল কৰে ট্ৰেভেলিং কৰি।
উম হয় ট্ৰেভেলিং কৰিলে মানুহবোৰক মানে, মানে শান্তি দিয়ে আৰু ৰিলেক্স ফীল কৰায়, মানে
হয়।
দৈনিক জীৱনত টো মানুহটো বিজি এ থাকে ন। হেইকাৰণে আৰু ট্ৰেভেলিং শ্ৰেভেলিং কৰি তেওঁলোক ভাল লাগে নতুন পৰিৱেশ চাব পাৰি নতুন মানুহৰ লগত। কথা পাতিব পাৰি
হয় হয়, হয় হয় ঠিক কৈছা তুমি। কৈছা মইয়ো তোমাৰ কথাত একমত, মই ভাবোঁ যে অ' ট্ৰেভেলিং কৰিলে মানুহৰ মানে মনবোৰো ভাল লাগে, মনটো ৰিফ্ৰেছ কিবা নতুন কাম নতুন কাম ষ্টাৰ্ট কৰিব পাৰে। এক্টিভ বুলি কয় যিটো এক্টিভ হ'ব পাৰে। অ' মই ভাবোঁ হেইটো অ' তেনেহ'লে ঠিকেই আছে ন আজিলৈকে?
অ' ঠিকেই আছে।